কি কৈছা এনে আছো।
অ' অ' বতৰ ভাল নে বেয়া?
বতৰ লাহেকে ৰ'দ দি আছে ৰ'দ দিছিলে গৰম
অ' অ'
তাত কেনেকুৱা?
আমাৰ ইয়াতে হেৰি বৰষুণ দিয়ে মাজে, মাজে, মাজে, মাজে অকমান, অকমান ৰ'দো দিয়ে মন-মনত পৰিলে।
মনত পৰিলে হে ৰ'দ দিয়ে।
মনত পৰিলে ৰ'দ দিয়ে, মনত পৰিলে বৰষুণ দিয়ে তেনেকুৱা হৈ আছে, বাকী ঠিকে আছা? মা এই তাঁতত লাগি আছে, বাবা শুই আছে। পিছতে ভাইটি পঢ়ি আছে
তাৰ পৰা কি লগাইছে?
পিছত গামোচা লগাইছে।
গুটি ফুলৰ গামোচা নে ফুলাম গামোচা?
উম, তেনেকুৱা নহয়। এনেই নৰ্মেল গামোচা আৰু এ, ডাঙৰ ফুল-চুল দি মেলি বনোৱা, হেৰি বোৱা নহয়। এনেই নৰ্মেলকে ল'ব পৰা গামোচা আৰু কাৰ, এনেকে প্ৰেজেণ্ট-চেজেণ্ট দিয়ে
গামোচা মানে বস্তুটো কি হয়?
গামোচা বস্তুটো কি হয় মানে?
মানে, গামোচা তোমাক যদি, অ', তোমাক যদি সোধে দেন গামোচা কি মানে?
শব্দগত অৰ্থৰ ফালৰ তই গামোচা মানে গা মোচা কাপোৰ মানে দেই, মই যিটো বুজো মানে গা মোচা কাপোৰ কিন্তু গামোচাটোতো এনেই বেলেগ ভাগে ক'বলৈ হ'লে অসমীয়াৰ এটা মানে জাতীয় বস্ত্ৰ আৰু সেই সেইবিধ এবিধ গম পাইছা?
গামোচা কি কামত ব্যৱহাৰ কৰে?
গামোচা, গামোচা সকাম নিকাম লৈ যায়, ডাঙৰজনক সন্মান কৰিবলৈ দিয়া হয়, আৰু থাপনাটো পতা হয়, গামোচাৰে উম, বাকী কেনিবা ফুৰিব যোৱা নাই ক'তো?
ফৰিব গৈছিলোঁ, শ্বিলং গৈছিলোঁ গৰমত।
কম বুলিয়ে ভাবিছিলোঁ। আমাকো কেতিয়াবা নিবা, আমাকো কেতিয়াবা নিবা শ্বিলংৰ ফালে। ফুৰাবৰ কাৰনে।
আহিবা, আহিবা অ', শ্বিলং যাম। শ্বিলং যাম।
পাৰা যদি নিবা, দেখুৱাই আনিবা। অ', পাৰা যদি বোলো দেখুৱাই আনিবা এদিন।
আহিবা, পইচা পাতি লৈ আহিবা, শ্বিলং যাম, ৱাটাৰফল চাম।
বা
গৰমত গা ধুম, কৰিম।
বাৰু
কপালখন, কপালখন, কপালখন নিজে লিখিব লাগিব আহিব বুলি ৰৈ কিমান
তাকে।
নিজে পইচা ঘটিব লাগিব, হয়। শনিবাৰ। তোমাৰ কপাল বেলেগ আনি দিব নি?
পাল বেলেগে কেনেকে আনিব, কপাল কিনিবলৈ নাপায় নহয়। বাহিৰত এনেকে ফুৰিব গৈ পোৱানাই। মাহঁতে কৈছিলো মই ভাত বনাব মা আছে হেৰি তাতত লাগি।
উম তাৰপা?
আহ
বাবা ভাইটি।
বাবা শুই আছে ভাইটি পঢ়ি আছে
ভালেই চবৰে ভাল বৰ্তমান
ভাইটি ঘৰত আছে নে ক'ত আছে
ঘৰতে আছে অ
আহ আহ
ভাইটি কি পঢ়ি আছে তোমালোকৰ
ভাইটি
আচ্ছা তুমি কি পঢ়ি আছা
মই মই পঢ়া না পঢ়াশুনা বাদ দিলো।
পঢ়া শুনা বাদ দি কিহত
মই পঢ়া শুনা বাদ দি এতিয়া ঘৰতে এনেয়ে থাকো আৰু মায়ে মায়ে বনাই দিয়ে খাওঁ
অ
দেউেতাই আনি দিয়ে মায়ে বনাই দিয়ে খাওঁ তাৰপছছত পেট পেলাই স
অ
সেয়াই আৰু কামৰ
উম তেনেকে চলিলে জীৱনটো হ'ব মানে
আ নহ'ব নহয় তেনেকে চলিলে গম পোৱা নাই জানো কি হ'ব আৰু হব আজি পোৰ ডাঙৰ ঘটনা এটা হ'ল নহয়
কি হল
ক'বাত মানে আমাৰ অসমতো ছোৱালী এজনী বিজুলী ঢেৰকণী মাৰিছিলে কোন চাই গাভৰ চোৱালি মমাহ মানে আমাৰ নিচিনাই হ'ব
তাৰপিছত কি হ'ল?
ধুকালে আকৌ
মানে কি হ'ল চত পৰিলে?
আহ।
কোন জাগাত?
কোন জেগাত নাজানো সেইটো
তুমি ক'ত পাইছিলা এনে বজত
নিউজত পাইছিলো। অ' কিন্তু কোন জেগা সেইটো মই নিউজত মানে নিউজত নহয় এনেকে মানে কিবা বেলেগে দিয়া মানে সম্পৰ্কে কোনোবা মানুহে দিয়া আৰু সেনেকে চাওনে পাইছিলো আৰু তোৰলে বহু মানুহ কিবা কিবি তেনেকে দিছে আৰু এনেকে দিছে দেই যে মোবাইল তাইৰ কাৰণে কাল। হ'ল বজ্ৰ পাতৰ তেনেকে মৃত্যু হ'ল তেনেকে বুলি দিছে।
সেইতো কাৰণে মবাইলটো অলপ কম বতৰ চতৰ বৰষুণ দিলে মোবইলটো অলপ কম হ'ব।
বৰষুণ দিলে নহয় ঢেৰেকণী মাৰিলে।
বৰষুণ দিলে ঢেৰেকণী মাৰিব।
অ' সিদিনাখন বাহ'ত সেদিনাখন সেদিনাখন বাৰ ঘৰলে যাওঁ মানে মই ষ্টেশচনত থাকোতে কিমান ডাঙৰ ডাঙাৰকে ঢেৰেকণী মাৰিছে, মোৰ তেতিয়া ভয়ো লাগিছে।
মইতো মোবাইল চবলৈ এৰা নাই।
উম নাই এৰা নাই।
অ' ভয় কৰি থাকিবা, ভয়ে ভয়ে চাই থাকিবা।
উ, ভয়তো লাগে যে মানে ভয়ে উম, হু, উম।
মোবাইল নেৰিবা ভয়ে ভয়ে চাই থাকিবা।
উম সেইটোকে ট্ৰাই কৰি আছোঁ, হ, ভয়ে ভয়ে চাই থকা টোকে ট্ৰাই, বাকী পঢ়া শুনা মই নকৰিলোৱে, কৈছোৱেচোন, মই পঢ়া শুনা ন কৰিলোৱে।
আণ্ডাৰ মেট্ৰিক নেকি?
আণ্ডাৰ মেট্ৰিক।
পঢ়িব লাগিছিলে আকৌ।
পঢ়িব লাগিছিলে। কিন্তু নপঢ়িলো আৰু, এ ‌ ভাল না লাগে অ' পঢ়ি
পঢ়ি ভাল নালাগে, কি কৰি ভাল লাগে? উম, কি কৰি ভাল লাগে? মানে?
এইবোৰ বন্ধুবৰ্গৰ বন্ধুবৰ্গ লগত খুব ৰাফ। ফুৰা কাপোৰ কিনা, ফুৰা ঘুৰা
আচ্ছা মানে লাক্সাৰি লাক্সাৰি লাইফ এটা লাগে আৰু।
লাক্সাৰি নহয়
সেইটোৱেই বন্ধুৰ লগত বন্ধুৰ লগত ফুৰা মেলা কাপোৰ চাপোৰ কিনা মেলা সেইবোৰ লাক্সাৰি লাইফ।
সেইবোৰে কৰি আছো বুলি কৈছো, পঢ়া শুনা নকৰিলোৱে সেইবোৰে কৈ থাকিলো বুলি কৈছো।
অ'।
অ'।
ঠিকে আছে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো তোমাৰ দেই।
মোৰ ভৱিষ্যত থলথলীয়া হৈ আছে কি হ'ব। থল থলকে লাই, বাকী হেৰি আৰু উম' গৰু গাখীৰৰ দাম আশী টকা পালেগে আৰু।
গৰু গৰু লাগে তাত
গৰু পুহিব লাগে আকৌ এতিয়া গৰু পুহাটো লাভ হ'ব।
অ' গৰুজনী পুঢ়হিব লাগিব। যাৰছি গৰু এজনী
হে, কিহৰ এক লাখ ল'ব।
যাৰছি গৰু
সেই এজনে এক লাখ টকা ন'লৈতো।
কে।
এজনী কি এক লাখ টকাৰ ল'ব মই নাজানো বাৰু।
অ যাৰ্চি গৰু লাখ লাখ টকাই পৰিব কম দামত যাচিৰ গৰু পাবি।
কথাবোৰ স্পষ্টকে আহিব হেল্ল' হেল্ল' হেল্ল' এই কথাবোৰ স্পষ্টকে আহিব লাগে। এই কথাবোৰ স্পষ্টকৈ আহিব লাগে।
তুমি শুনা নাই তোমাক লৈ দিম যাচি গাই এজনী। আমনি
অ পঢ়া শুনা নকৰো নহয় তাকে কৰো নেকি?
অ যাৰ্চি গাই এজনী লৈ গৰু গাখীৰ যদি আজি টকা লিটাৰ হয়। লোকচান নাই নহয় ন। বিজনেছ কৰা পঢ়া শুনা এৰা এতিয়া বিজনেছ কৰা।
পঢ়া শুনা এইৰিলো যদি তাকে হিচাম নিকাচৰ কাৰণেহে মানুহ এটা লাগিব নেকি?
মোকে ৰাখিবা তোমাৰ মেনেজাৰ একাউন্টেণ্ট।
অ পইচা তুমিয়ে দিবা তোমাৰে গৰুৰ পুহি ম আাধি মই আক একাউণ্টে ৰাহি তোমাকে ৰাখে তোমাক তোকেইেতোহা দৰমহা দিম মই।
অ আৰু বেলেগৰ একনজন নহয়গে মই াইে
আ বলেে উবলে বেলেগাও দ বেলেগাও পানী খাব নাই বাৰ আৰু মই মাংস বনালেহে হ'ব অলপ দেৰিকে বনাম বুলিহে আছো।
কি মাংস?
ব্ৰইলা অ
অ!
উম!
বাকী ঘৰত চবৰে ভাল?
আছে আৰু বৰ্তমান ভালেই ক'বলৈ! তেনেকেই তেনেকেই তোমাৰ ভাল?
ভাল ভাল বাহ খত ভাল নেকি?
বাহহঁতৰ ভাল তোমাক আজিকালি ব আহিছিলে অলপ দিনৰ আগত বা ভিন্দু ল'ৰা আহিছিলে।
নোৱা ক ক্লাছ ল'ৰা কোন ক্লছ পালাগে।
ল'ৰাই এবাৰ থ্ৰী
আহ!
ডাঙৰে হ'ল আৰু তোমাক স্কুল গৈছে গৈছে। থ্ৰী আৰে স্কুল নোহোৱাকৈ থ্ৰী পাবগে নেকি?
অ থ্ৰী পালেগে অ মই বয়সটো সুধিব লাগিছিলে।
উম, হেৰি নহয়। কি, তোমাক আজিকালি এইফালে নে নেদেখা হলো?
অ, সেইফালে যোৱা নাই আকৌ, আমি ঘূৰি ফুৰি ভাল নাপাওঁ ইমান।
অ অ তুমিয়ে মই সম্পূৰ্ণ তুমিয়ে মই সম্পূৰ্ণ বেলেগ ন?
অ' অ'
অ
ঘূৰি আছা মোৰ নাই ন?
অ, সেইটোও এটা কথা।
সেইটো সেইটো বুজি পালা কথাটো উ ঠিকে আছে।
তাকে হ'ব দিয়া। ময়ে দিম আৰু কেতিয়াবা দেই।
নালাগে, লোক পইচাত নুঘুৰো মই নিজে
লোকৰ পইচা এনজয় নকৰো।
বাহ! বেলেগ আৰু।
তোৰ পইছাৰে মই এনজয় নকৰোঁ দে।
বাহ, মানুহজনীক পোৱা নাই।
মানুহজনী বা ক'ত আছে, বিচাৰি পোৱা নাই। বিচাৰি দিবা। বিচাৰি দিবা মানুহজনী অ', বিচাৰি পোৱা নাই। হেল্ল'।
অ'।
মানুহজনী বিচাৰি দিবা বোলো, বিচাৰিয়ে পোৱা নাই মই।
ল'ৰা মানুহে থাকিলে জানো সঁচা কথা ক'ব, আৰু লোকৰ আগত নাই বুলিয়ে ক'ব।
তাকে কৈছোঁ, তুমি ঘূৰাব নাই বুলি কৈছা, মই ঘূৰাবলৈ বিচাৰিয়ে পোৱা নাই, বিচাৰি দিব কৈছোঁ, পালে চাগে ঘূৰাম। তোমাৰ মানুহটোৰ কি খবৰ? তোমাৰ বয়ফ্ৰেণ্ডৰ কি
সব একে, সব একে অ', সব একে।
তাৰপা, হ'ব তেতিয়া দিয়া, মই গা পা ধুওঁ, ডিউটি আছে, ভাত পানী বনাবলগীয়া আছে।
অ', অ', তুমি কাম বনো কৰা।
হয়।
তুমি কাম বন কৰা জানো।
উম হ'ব দিয়া দেই এতিয়া। উম ইছ